হেল্ল'
হয় শুনিছা?
অ অ শুনিছো, তুমি শুনিছা?
অ অ শুনি আছো শুনি আছো, কি কৰি আছিলা?
মই তোমাৰ এই দুপৰীয়া হৈছে যে চাহ অকমান খাই বহিছোঁ, তুমি?
অ অ ময়ো তোমাৰ এ এনেহে আছিলোঁ অকমান তোমাৰ পথাৰলৈ গৈছিলোঁ ৰাতিপুৱা তাৰপিছত পথাৰৰ পৰা আহি অলপমান আজৰি হৈছো আও
অ অ পথাৰ গৈছিলা ন, খেতি বাতি কিমান আগবাঢ়িছে?
উম আগবাঢ়িছে বাৰু অঁ তোমাৰ হ'বগে আৰু কেইদিনমান কেইদিনমানৰ ভিতৰতে
অ অ অ আটচ্ছা আটচ্ছা আটচ্ছা বাকী ভালেই নহয়
অঁ অঁ ভালেই বাৰু অ
অ অ অ
কোৱা
এই কি ক'ব লৈছিলা?
অ নাই আমাৰ মানে ধৰ আ ইমান বেছি নাই মানে খেতি বাতি সেইকাৰণে হ'ব হ'লেই আৰু প্ৰায়খিনি হ'ল তাকেই তোমালোকৰ কেনেকুৱা খেতি বাতি কৰিছ
আমাৰ তোমাৰ ৰোৱা নাই দ মাটি যে ৰুবহে মানে সেই এই‌ আ হেই চেই দিলে আলি চালি দিলে কঠীয়াও তুলি তুলি আছে ৰুব আৰু লাহেকে
অঁ অঁ তাকে তাকে অ তাকে মই তোমাৰ ফোন কৰিতো মানে হেৰি উম তোমাৰ এই টপিক এটা আছিলে বোলো তোমাৰ লগতে অলপ আলোচনা কৰো সেইকাৰণে ফোন কৰিলোঁ মা
অ অ অ কোৱা কোৱা কোৱা খবৰ কোৱা
অ তোমাৰ টপিকটো মানে তোমাৰ এনেকুৱা ধৰণৰ হ'ব আমাৰ এতিয়া তোমাৰ যি যুৱ শৃংখলতাটো মানে দেখা গৈছে মানে এটা যি সম স্যা সৃষ্টি হৈছে এই তাৰ ওপৰতে অলপ মান মানে আ কথা পাতিম বুলি ভাবিলো তোমাৰ লগতে কেনেকুৱা হ'ব বাৰু
অ যুৱ শৃংখলতা হয় একদম এটা ভাল একদম সময় সময় প্ৰাসংগিক আচলতে বৰ্তমান তাৰ জ্বলন্ত সমস্যা বুলি ক'ব লাগিব আচলতে ভাল পাইছো দেই মই ট টপিকতটো আৰু তাৰ বিষয়ত মোৰ বহুত ক'ব লগীয়াও আছে ক'ব পাৰা আৰম্ভ কৰিব পাৰা
হয় হয় এতিয়া আমাৰ যে যুৱ সমাজ হৈছে আমাৰটো এখন দেশৰ ভৱিষ্যত বুলিয়ে ক'ব পাৰি কাৰণ কি হয় আ আজিৰ যোনসকল যুৱক আছে বা যুৱতী আছে কাইলৈ তেওঁলোক গৈ পেলাই এজন ডাঙৰ নেতা হ'ব বা এজন শিক্ষক হ'ব বা এজন বি--অ এজন বিজ্ঞানী হওঁক বা এজন চিকিৎসক হওঁক মানে এক কথাত ক'বলে গ'লে মানে আমাৰ সমাজৰ এ মানে এটা অ ডাঙৰ অংশ হ'বগৈ কিন্তু এ বৰ্ত বৰ্তমান সময়ত কি হৈছে মানে, যুৱ উশৃংখলতাটো মানে এটা গুৰুত্ব ত্বপূৰ্ণ সামাজিক সমস্যা হিচাপে দেখা দিছে, এতিয়া উচ অ', উশৃংখলতাৰ মানে হৈছে আমাৰ যাৰ শৃংখলতাৰ মানে অভাৱ। জ্ঞান, যিয়ে মানে তোমাৰ অ', নিয়ম নীতি মানি নচলা বা দায়িত্ববোধ-দায়িত্ববোধ নথকা। এনেধৰণৰ কিছুমান আচৰণ, এ কিছুমান যুৱক যুৱতীয়ে তোমাৰ পঢ়া শুনাৰ প্ৰতি মানে অনীহা বা মাদক উ আৰু তাতকৈ যদি এতিয়া বৰ্তমানৰ কথা ক'বলে যাওঁ যি মাদক দ্ৰব্য সেৱন বা সামাজিক মাধ্যমৰ মানে অত্যাধিক ব্যৱ ব্যৱহাৰ বা এ-হিংসাত্মক আচৰণ, এনেধৰণৰ মানে যিবোৰ কাম, সেই কামৰ লগত জড়িত হৈ পৰিছে, এইবোৰৰ এইবোৰৰ বাবে তোমাৰ কি হৈছে, সেই মানে এ-যুৱকজন বা যুৱতীজনৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু তাৰ লগতেও আমাৰ যি সমাজখন, সেই সমাজখনৰ ওপৰত মানে কিছুমান বেয়া প্ৰভাৱ-বেয়া প্ৰভাৱ পৰিছে, এতিয়া যুৱ-অ' অ', যুৱ উশৃংখলতাৰ তোমাৰ বহুতখিনি কাৰণ আছে, এতিয়া তাৰে ভিতৰত যদি কেইটামান ক'বলৈ যাওঁ, আমাৰ যে পৰিয়াল বা আ-মানে পৰিয়ালৰ যি মানে এটা, আ কি বুলি কয়, এ তেওঁলোকৰ যি এ মানে পৰিয়ালৰ পৰা মানে যিখিনি তেওঁলোকে কথা শিকিব পাৰে, সেই মানে মানে তেওঁলোকৰ আ-এটা মানে, কি ডিচিপ্লিনটোৰ মানে অভাৱ, সেইয়ে ঘৰৰ পৰা মানে যিমান খিনিত, অ' অ', ঘৰত মানে মানুহে যিমান খিনি তেওঁলোকক শাসন কৰিব লাগে সেই শাসনটোৰ মানে অভাৱ হৈছে আৰু তাৰ-তাৰ ওপৰি যদি ক'বলৈ যাওঁ উম, বেয়া সংগ বা অ-অশিক্ষা বা বিশেষকৈ ক'বলৈ গ'লে আমাৰ যি মোবাইল ফোন বা সামাজিক মাধ্যমৰ আৰু মানে সমা-সামাজিক মাধ্যমৰ যি অ' অপব্যৱহাৰ আৰু তাৰ উপৰি যদি গ'বলে যাওঁ, আমাৰ মাদক দ্ৰব্যৰ মানে প্ৰভাৱ এতিয়া বৰ্তমান বেছিকৈ পৰিলক্ষিত হৈছে, কাৰণ এতিয়া চাবা তোমালোকৰ-তোমাৰ কি হয়, এ এ যেতিয়া, এ ছাত্ৰ এজন বা-মানে বিশেষকৈ ছাত্ৰৰ কথা যদি ক'বলৈ যাওঁ তোমাৰ যেতিয়া তেওঁলোকে কলেজ-কলেজলৈ যোৱাৰ সময় হয় বা সেইটো সময়ত তেওঁলোকে কি কৰে, এ এই নিচাজাতীয় বস্তুসমূহ মানে বেছিকৈ সেৱন কৰিবলৈ লয়। তেওঁলোকে ভাৱে যে এইটো মানে এটা মানে তেওঁলোকে ফেশ্বন হিচাপে লয়, তেওঁলোকে ভা-ভাবে যে
উম
এই নিচাযুক্ত মানে বস্তুখিনি সেৱন কৰিলে মানে তেওঁলোক একদম কুল নিচিনা তেওঁলোকক দেখিব, মানে মানুহে তেওঁলোকক লক্ষ্য কৰিব বা মানুহৰ আগত তেওঁলোক মানে আ মানে মানুহৰ আগত তেওঁলোক মানে পৰিলক্ষিত হ'ব, যাৰ ফলত আ-সেই সেই তেনেকুৱা ধৰণৰ কিছুমান কথা চিন্তা কৰি তেওঁলোক মানে এ-অধপতনে গৈ আছে ক'বলৈ গ'লে আৰু সেই মানে যি, অ-আৰু কি হয় আজিকালি তোমাৰ এ-ক'তো মানে এটা ভাল পৰিৱেশৰ যদি সৃষ্টি হয়, ধৰা তোমাৰ ক'ৰবাত উৎসৱ পাৰ্বন হওঁক বা কিবা মানে, এ ক'ৰবাত যদি কিবা এটা পাতেও, মানে ভক্তিমূলক কিবা এটা তা'ত কি হয় কিছুমান মানে এনেকে ল'ৰাবিলাক আহ গোট খাই মেলি- তা'ত মানে তেওঁলোকৰ অলপ এ মানে অলপ তোমাৰ গাত-গাত লাগিলেও তেওঁলোকৰ মানে- ইমান সেই কথাটোকে লৈ তেওঁলোকে ইমান হুলস্থুল, কাজিয়া কৰা দেখা যায়। সেই সমূহৰ ফলত আচলতে আমাৰ সমাজখন মানে দূষিত হৈ হৈ গৈ আছে লাহে-লাহে।
হয়-হয়, নিষ্টৰুপে-নিষ্টৰুপে। তুমি আঁহ আচলতে যোনটো কলা যুৱ উশৃংখলতা।
হয়-হয়।
আচলতে এই যুৱকসকলৰ বাবে উশৃংখলতাটো আচলতে এক প্ৰকাৰ স্বাধীন টাইপ। মানে স্বাধীন টাইপৰ বুলি ক'ব লাগিব। কেলে চোৱা, সিহঁতি- সিহঁতি নিজ- নজৰ মানে বা এই প্ৰজন্মটোৱে নিজৰ- আঁহ আচলতে সেই, সেইখিনি পুৰাবলৈ যোৱাতে আচলতে স্বাধীনতা বুলি ভাবে। তা'তে কাৰ কি ক্ষতি হৈছে বা সমাজৰ তা'ত কি প্ৰভাৱ পৰিছে এইটো নাচাই, গম পাইছা নে।
হয়-হয়।
আচলতে যুৱ চামে মানে তেওঁলোকে নিজৰ মতে যিমানবোৰ - কাম কৰিছে সেইখিনি আচলতে-আচলতে স্বাধীনতা বুলি কব নোৱাৰো, তেওঁলোকে যদিও- মাক-দেউতাকৰ কথা নুশুনি নিজৰ- হেৰিয়ৰ মতে কাম খিনি কৰিবলৈ লৈছে সেইটো স্বাধীনতা নুবুজায়। এ' তেওঁলোকে মাক-দেউতাকৰ পৰা যেনিবা তেওঁলোকে স্বাধীন হৈছে নিজৰ কাম খিনি কৰিব পাৰিছে। কাম খিনি কৰোতে তে-তেখেত সিহঁতি বা তেওঁলোকে- নিজৰ যোনবিলাক ইন্দ্ৰিয়ৰ পৰা স্বাধীন হব পাৰিছে জানো মাক- দেউতাকৰ পৰা সি খং-ৰাগ কৰি- গোটেইখিনি সমাজত বেয়া পৰিৱেশৰ সৃষ্টি কৰিছে সেইবিলাকৰ পৰাতো স্বাধীন হ'ব পৰা নাই। স্বাধীন হোৱা বুলি ক'লে কি বুজাই নিজৰ গোটেই ইন্দ্ৰিয়ৰ পৰা স্বাধীন হোৱা- গোটেই মানুহখিনিৰ পৰা স্বাধীনতা এটা মানে শান্ত পৰিৱেশত বিৰাজ কৰা সেইটোয়ে স্বাধীনতা। হয় নে নহয়?
হয়-হয়।
এতিয়া চোৱা তুমি অলৰেডি গোটেই কথাখিনি কৈছাই যে যুৱ- প্ৰজন্মই হৈছে আমাৰ এটা মেৰুদণ্ড - ভৱিষ্যতৰ আচলতে এগ-এগৰাকী- সেই আচলতে নেতা, উদ্যোগপতি, চিকিৎসক- আচলতে ক'বলৈ গ'লে আঁহ এজন-এজন উমঁ মানে জনতা বুলি ক'ব লাগিব। গম পাইছ-গম পাইছা। আচলতে- এই উশৃংখলতাই দায়িত্ব, নিয়ম আৰু যোনবিলাক আচলতে আমি নৈতিক- মূল্যবোধ বুলি ক'ম সেই মূল্যবোধ বিলাকক অৱহেলা কৰে। বা এইবিলাকৰ পৰা ভুল পথ বাছি লয়। এতিয়া তুমি অলৰেদি কৈছা যে ইয়াৰ যিমান বিলাক আচলতে আছে কাৰণ- অতিৰিক্ত মানে সামাজিক মাধ্যমৰ ব্যৱহাৰেই হওঁক বা- জাতীয় দ্ৰব্যৰ ব্যৱহাৰে হওঁক- কাৰোবাৰ বেয়া সংগই হওঁক বা পৰিয়ালৰ পৰা দূৰত থকাই হওঁক- বা আজিকালি ষ্ট্ৰেছ বা মানসিক চাপ সেইবিলাকৰ কথা কৈছো। তাৰপিছতে নিবনুৱা সময়, নিবনুৱাৰ কথা কৈছো। এইবিলাকৰ পৰা কি হয় আচলতে যুৱ শৃংখলতাৰ সৃষ্টি হয়, গম পাইছা। মনত সোমাই থকা যোনবিলাক আচলতে আহ যুৱকসকলৰ যোনবিলাক আচলতে খুব- বা তেওঁলোকৰ যি আচলতে আঁহ তেওঁলোকৰ মনৰ যোন বিলাক আচলতে- খং-ৰাগ এইবিলাক আচলতে বহি প্ৰকাশ, গম পাইছে নে নাই।
এতিয়া বৰ-বৰ্তমান সময়ত কি হৈছে যে এ' যিটো সময়ত বহু এ এতিয়াতো যুৱ শৃংখলতা বুলি কলে আমি সকলোকে সামৰিবও নোৱাৰো গম পাইছে নে নাই?
এতিয়া যুৱ শৃংখলতা বুলি কলে আহ যি সকলে আজি যুৱ শৃংখল বা সমাজত যিমানখিনি উশৃংখলতা সৃষ্টি কৰি আছে তাৰ বিপৰীতে কিছুসকলেতো আজি আমাৰ দেশৰ নাম উজ্জ্বলো কৰি আছে, গম পাইছে।
কিছু লোকে আহ ক্ৰিড়াৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক সমাজ সেৱাৰ ক্ষেত্ৰতে হওক উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁলোকে আজি বিশ্বজুৰি নাম উজ্বলাই আছে। তে আমাৰ অসমৰ সকলোৱে নহয়, এতিয়া সেই ক্ষে তত আমি যদি আমাৰ যুৱ প্ৰজন্মটো এটা সঠিক দিশ দিব পাৰোঁ, তেনেহ'লে আমাৰ দেশ খন আ আ যিমানটো ৰূপত বা যিটো গতিত আচলতে এতিয়া আহ উন্নয়ন কৰিছে তাতকৈ দুগুণ উন্নয়ন কৰিব পাৰিব কাৰণ লগে লগে এই বস্তুবোৰ নাইকিয়া হৈ যোৱাৰ লগে লগে বা আমি যদি এটা সঠিক ৰূপ দিব পাৰো তেতিয়া কি হৈ যাব? সমাজৰ উশৃংখলতা নাইকিয়া নাইকিয়া হৈযাব সকলো আচলতে কৰ্মহীন নোহোৱা স কলে কাম কৰিবলৈ চাব, গম পাইছা নাই? সকলোৱে এটা নি নিৰ্দিষ্ট নিৰ্দিষ্ট গতিপথ থাকিব এটা সুস্থ মানসিকতা গঢ় দিব। সমাজত অশান্তি নাইকিয়া হব। মানে আচলতে যুৱ সমাজ যুৱ সমাজে এটা নতুন গতি পালে আচলতে সমাজে এটা নতুন গতি পাব। সমাজে নতুন সপোন দেখিব পাৰিব গম পাইছা আও আৰু কি হৈ যাব আমি এখন সুস্থ পৰিকল্পনা মানে দেশ দেশ এখনৰ আমি আচলতে সপোন দেখিব পাৰিম।
নহয় হয়।
গতিকে যুৱ গতিকে যুৱ উশৃংখলতাৰ ক্ষেত্ৰত যথেষ্টখিনি আৰু বহুতো কাৰণ দেখা পোৱা যায়। সেই কাৰনৰৰ ভিতৰত হৈ গ'ল তোমাৰ আধ্যয়াত্মিকতাৰ যোনটো কাৰণ আছে, আধ্যয়াত্মিকতাৰ কাৰণো আমি আচলতে ক'ব পাৰো যে আ, হয় নে নহয়? আজি কালি সং কাৰ মূলক যোনটো শিক্ষা বা আধ্যয়াত আধ্যাতমূলক যোনটো শিক্ষা তাৰ পৰা আঁতৰি অহাটো এটা অনন্য কাৰণ, কাৰ যিটো সময়ত যি যি যিটো সময়ত তোমাৰ এই আহ আচলতে সংস্কাৰমূলক শিক্ষা বা আধ্যাত্মূলক শিক্ষা দিয়া আছিলে। এইটো সময়ত আচলতে আহ আমাৰ এই যুৱ প্ৰজন্মৰ বা ছাত্ৰ ছাত্ৰীসকল একদম আচলতে শান্ত আছিলে। বা আমি ক'বলৈ গলে মানসিকভাৱে সুস্থিৰ আছিলে। কিন্তু বৰ্তমান সময়ত তে বাকো বৰ্তমান সময়তে আহ তুমি চাবলৈ যদি যোৱা পিতৃ মাতৃকে আৰম্ভ কৰি গোটেই সকলৰ পৰা অলপ আঁতৰি আহিছে। সমাজৰ আহ দায়িত্ব খিনিৰ পৰা আঁতৰি আহিছে, আজিকালি ল'ৰা ছোৱালীৰ দায়িত্ব খুব কম। কম দায়িত্ব কাৰণ আজিকালি পৰিয়ালৰ পৰিয়ালৰ কাৰণে খুব কম মানে সেই টো লগীয়া মাক দেউতাকে যিহেতু চোৱা চিতা কৰে, গম পাইছা? হতে কথা খিনি তেনেকুৱা ধৰণ, তুমি এতিয়া যিখিনি কথা সুধিছা সেইখিনি কথা মই চাগে কব পাৰিছোঁ। এক্সুয়েলি যো কাৰণ আৰু গতিকে মই বিশ্বাস কৰোঁ যে যুৱ প্ৰজন্মৰ এই যোনটো আচলতে উশৃংখলতাৰ সৃষ্টি হৈছে। উশৃংখলতাটো আমি আচলতে আহ কাৰণ এইটো এটা যিহেতু এটা সমস্যা সমস্যাতটো এটা ডাঙৰ গু ক সমস্যা হিচাপে আমি আচলতে চাব লাগে বা অধ্যয়ন কৰিব লাগে। ইয়াৰ সমস্যাৰ যোনটো উপায় উপায়সমূহ কৰিব লাগে, উপায় উপায়নো কি আমি যিমান খিনি কথা কৈছো কাৰণ যিমানবোৰ পাতিলোঁ যে তোমাৰ আ, ৰাইগেলজাতীয় বস্তুৰ পৰা ধৰি আৰম্ভ কৰি যিমান বোৰ কথা ক'লা তুমি এই বস্তুবোৰ যেতিয়া নাই কিয়া যাব সেইটোৱে হৈ যাব তাৰ সমাধান হয় নে নহয়, গতিকে সমাধান বিচৰা টো ইমান টান নহয় সমাধান আছে প্ৰত্যেকটো সমস্যাৰ সমাধান আছে, গতিকে মই ভাবো যদি এই যুৱ সমাজটোক আমি আ, সমাজক বা যুৱ আ, এই দিশটো যদি এটা সঠিক ৰূপত যমি পৰিচালিত কৰিব পাৰো। তেনেহ'লে আমি উন্নয়ন কৰ পাৰিম আৰু যুৱ শৃংখলাটো আ, আমি নিয়ন্ত্ৰণ কৰিব পাৰিম।
হয়, হয় নিশ্চয়। উম, উম। তাকে তোমাৰ উম, এতিয়া আমাৰ এক কথাত যদি ক'বলৈ যাওঁ যুৱ সমাজে হৈছে আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি। তিয়া যদি যুব আ, যুৱক যুৱতী মানে শৃংখলাবদ্ধতা আৰু বা আ, শিক্ষিত আৰু যদি দায়িত্বশীল হয় তেন্তেহে আমাৰ দেশখন মানে আৰু উন্নতি উন্নতি হ'ব পাৰিব। আৰু এ, কিন্তু তেওঁলোকে যদি মানে সেই আ, সেই মানে কি বুলি কয় আ, সেই শৃংখলাবদ্ধতা বা আজি তোমাৰ শিক ক্ষিত বা দায়িত্বশীলতা সেইবিলাক যদি তেওঁলোকৰ নাথাকে। বা তেওঁলোকে যদি সেই উৃংখল দিশটো বাছি লয় তেন্তে সমাজ আৰু আমাৰ দেশ সেই দুয়টাই মানে ক্ষতিগ্ৰস্ত হ'ব, সেয়েহে মানে আমি প্ৰতিজন অহ, সেয়েহে আমি প্ৰতিজন যুৱকে নিজৰ মানে সময়ৰ সঠিক ব্যৱহাৰ কৰি মানে ভাল অভ্যাস গঢ়ি তুলিব লাগে আৰু সমাজৰ কল্যাণৰ বাবে কাম কৰাৰ মানে কিছুমান সংকল্প লোৱাটো উচিত আৰু এই ক্ষেত্ৰত আমাৰ আজি পৰিয়াল হওক বা আমাৰ বিদ্যালয় বা আমাৰ চৰকাৰ হওক বা আমাৰ সমাজখন সকলো মানে সকলোৰে ভূমিকা আছে, মানে অভিভাৱকসকলে এতিয়া সন্তানৰ লগত সময় কটাব লাগে। লাগিব বা আ, তেওঁলোকক ভাল ভাল মূল্যবোধৰ শিক্ষা দিব লাগিব। তেনেধৰণৰ কিছুমান যদি আমি সৰু সৰু মানে সৰু ডাঙৰ কিছুমান পৰিকল্পনা যদি হাতত লওঁ। নিশ্চয় এই সমাধানটো মানে এই সমস্যাটোৰ আমি এটা সমাধান নিশ্চয়ে পাম। কাৰণ তুমি কৈছাই, অ', কাৰণ তুমি কৈছাই যে মানে অ', সকলো সমস্যাৰে মানে এটা সমাধান থাকে, আৰু তোমাৰ এই সমস্যাটো আমি তেনেধৰণে কিছুমান যদি মানে প্ৰক্ষ হাতত লওঁ নিশ্চয় মানে ইয়াৰ এটা সমাধান আমি পাম।
অ', হয়, হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে পাম। আৰু আশা কৰিছোঁ আ, যোনখিনি এ, এতিয়া ঘটনা ঘট